হেল্ল' অ', অ', শুনিছোঁ কোৱা।
কি খবৰ?
খবৰ ভাল। তোমাৰ?
ভালেই, ভালেই।
হয়, নেকি?
হয়।
এ অলপ বেছি লাগিলে, ফেনৰটো উম, ফেনটো চাফা কৰিলো অলপ।
কি কৈছা?
এ বেছি গৰম লাগিল, তাৰ কাৰণে ফেনটো অলপ চাফা কৰিলো।
হয়।
ফেন'
কি ফেন তোমাৰ? হেৰি, ষ্টেণ ষ্টেণফেন, ষ্টেনফেন।
অ', ধুলি লাগিকে, তোমাৰ মানে বতাহটো নাহা হৈছে।
হয়।
অ'। পিছত আগত পুৰা ধূলি জমা হয়গে। বতাহ টো নাহা হৈছিলে এতিয়া মই খুলিলো, চাফা কৰিলো আৰু এতিয়া বতাহটো ভালকে আহি আছে।
ভালকৈ আইছি ন'? পুৰা স্পীড আহি আছে ফেনৰ আৱাজ পুৰা আহ আছে।
হয় নেকি?
স্পীডটো পুৰা আহি আছে।
অহ। আধুনিক যুগত তেনেকুৱা নাছিলে বাৰু, তেনেকুৱা গৰমত আছিল চাগে তেতিয়াৰ সময়ত।
এতিয়া আগতিয়াকে বহুত আমাৰ যি হলেও ডেভলপ হ'ল, তাৰ বিষয়ে আজি অলপ কথা পাতো দিয়া।
আধুনিক যুগৰ মানে তোমাৰ
আহ, বিজ্ঞানিক বস্তু যেনেকুৱা হ'ল ফ্ৰিজ আ তেতিয়া এতিয়াতো আমাৰ ফ্ৰিজ ব্যৱহাৰ কৰা হয়। তেতিয়া যুগত আমাৰ কি তেতিয়া আমাৰ যুগত কি ব্যবহাৰ কৰা হৈছিলে গম পোৱা নে?
তেতিয়া মানে কি হৈছিল, তেতিয়া তোমাৰ ফ্ৰিজৰ সলনি হেৰি আছিল তোমাৰ এ মাট জি বনাই, কলহ তোমাৰ পিতলৰ। এ আৰু তোমাৰ আৰু মাটি মাটিৰে যে বনাই হীৰা মানুহবিলাকে।
অহ।
মাটিৰ মাটিৰে বনাই এটা তোমাৰ। এ মাটি মাটিৰ পানীত হেৰি থৈ দিয়ে তোমাৰ বাচনত। তাত তামানে পানীটো ঠাণ্ডা হৈ থাকে তোমাৰ।
অ।
কলহতো থাকে, কলহতো তোমাৰ আছিলে আজিৰ পৰা চাৰি, পাঁচ বছৰ আগলৈকে কলাহ আছিলে তোমাৰ।
আহ। ঠিকেই ক'লা দে, এতিয়া নাই বাৰু। আহ এতিয়াতো তেনেকু কুৱা গাঁৱত আছে চাগে, এতিয়া চহৰত বোৰো এনেকুৱা নাই।
গাঁৱতো নাই এতিয়া। গাঁৱত নাই দেখোন, আমাৰ এই গাঁৱতে থাকো বাৰু এতিয়াও।
সেইটো কিন্তু সেইটো ঠাণ্ডা পানী খালে মানে আমাৰ শৰীৰৰ এ একো বেয়া নহয়। এতিয়া এতিয়া যোনটো শৰীৰৰ বেয়া হয়।
উম। হয়, হয়, তুমি কি ভাবা? ফ্ৰিজটো ভাল নে বেয়া তোমাৰ মতে?
অঁ।
খেল
অ।
তুমি কি ভাবা? ফ্ৰিজটো ভাল নে বেয়া তোমাৰ মতে? ব্যৱহাৰ কৰিব লাগে না?
ফ্ৰিজটো ক'ব গ'লে অ যেনেকুৱা আমাৰ আদত হৈ গ'ল। ঠাণ্ডা পানী খোৱা। আমি এতিয়া এৰিব নোৱাৰো আৰু যি যিবোৰ আমাক আ', অ' কি বোলে তুমি আহ যিবোৰ আমি নেচাৰেল ঠাণ্ডা যি খাইছিলো আগত কলহৰ মাটি কলহৰ, সেইটোদি আমাৰ শৰীৰৰ এক কো অনিষ্ট নকৰে।
হয়।
এতিয়া আমাৰ মোবাইল ফোনৰ জামানা আহিল। তেতিয়া আমাৰ কিবা মেছেজ পঠাব হ'লে তুত কে পঠালে হয়। তেতিয়া আগৰ যুগত তোমাৰ মেছেজ পঠাব হ'লে বাহ।
চিঠি চি চিঠি দি দিছিল তোমা পোষ্ট অফিচত।
অ। চিঠি তাত থিকে আগতো এতে কি বোলে কবুত্তৰত পঠোৱা হৈছিল বোলে?
হয়। ডাকঘৰত পঠাইছে।
কবুতৰ, দি আহি দি গৈছিলে সেইটো শুনিছো কিন্তু দেখা নাই। আটো ডাকঘৰৰতো, দেখি অ ডাকঘৰত, কিতি হা
কোৱা কোৱা?
ডাকঘৰত, কেতিয়াবা তুমি চিঠি, কাৰবাক দি পাইছ নে?
নাই নাই পোৱা নাই আমি।
অ এতিয়াতো গভমেটে ডাকঘৰটো, পাৰমানেণ্টলি বন্ধ কৰি দিল হয়।
অ এতিয়াও এতিয়া ডাকঘৰত, কিবা কাৰণে আহি থাকে বস্তু তোমাৰ।
এতিয়া ডাকঘৰ, নাই এতিয়া ডাইৰেক্ট পঞ্চায়ত, অফিচত আহি দিয়ে।
পঞ্চ পু
প'ষ্ট অফিচত, -আহ প'ষ্ট অফিচত, আহে ডাইৰেক্ট। এতিয়া এইটো ডাকঘৰ, চিষ্টেম নাই।
নাই ন
এইটো বন্ধ কৰি দিলো গভমেণ্ট, পুৰা পাৰমানেটলি বন্ধ কৰিল।
হয় আ আৰু আধুনিক আধুনিক যুগত আৰু কি বস্তু তোমাৰ হেৰি তাৰমানে। ভাল মানে কি ভাল দুইটা বৱহাৰৰ কিবা এটা বস্তু কোৱা?
অ ক'ব গ'লে ৰেডিঅ, ' ভাল আছিল আধুনিকৰ এতিয়াতো ৰেডিঅ, ' শুনাই নহল মানুহ। আগতেতে আমি ৰেডিঅ', শুনিবৰ কাৰণে বা কি মানে কব ভাল লাগা আছিলে। ৰেডিঅ, ' শুনা অ হয় তোমালোকে ৰেডিঅ', শুনিছিলানে?
শুনিছো শুনিছো মই শুনিছো ৰেডিঅ', আগতে ৰেডিঅ ৰেডিঅ' শুনিছিলো ৰেডিঅ'ত, তাৰ মানে খেলা আগতে ৰেডিঅ'তে শুনিছিলো তোমাৰ খেলাবিলাক লাইফ চলে। তেতিয়া ব্লেক এণ্ড হোৱাইট টি- ব্লেক, এণ্ড, হোৱাইট, টি, ভি -আছিল নহয় তেতিয়া।
অ অ ব্লেক, এণ্ড, হোৱাইট, টি ভি টিভি চাইছে নে মুভি, চাইছা নে ব্লেক এণ্ড হোৱাইট
অ চাইছো চিৰিয়েল, শনিবাৰ, আৰু ৰবিবাৰে, তোমাৰ ব্লেক এণ্ড হোৱাইট টিভিত চিনেমা, দিছিল ন।
অ অ এ বাহ শনিবাৰ, ৰবিবাৰি, মজা দিন। কবা নকবা আৰু শনিবাৰে, মুভি ৰবিবাৰে, ৰূপমি ৰবিবাৰে মুভি দিনত।
মোৰ এটা কাহিনী আছে। তোমাক কোৱা আজি মানে ৰবিবাৰৰ, কাহিনী এটা আছে তোমাৰ। সেইদিনত মানুহে কাহিনীটো হ'ল। শনিবাৰে, ৰবিবাৰে, তাৰমানে আমি এঠাইত তাৰমানে এটা। তোমাৰ খাল সিঁচিব লাগৈছিলো। দবল, মানে পথাৰত।
হয়।
ডবলটো, সিঁচিব গ'লে আমাৰ তিনিজন লগৰ গৈছে।
উম
গ'লে তাৰ মানে তাত মানে আমি ডবলতটো সিঁচিছো। ত লগৰ এটা তাৰমানে আজি ৰবিবাৰে এখন চিনেমা দিছিল চানিডলৰ গাদ্দাৰ, চিনেমা এখন চাইছানে।
অ
গাদ্দাৰ, চিনেমাখন চাই আছিল আমাৰ তাৰমানে। এই দুমৰটো সিচা হব বুলি ভাবিছিলো বাৰটাৰ আগত। ডবলতটো, সিচা নহ'ল নহলে এজনে গুচি আহিলে খাল জন। ডবলটো নিসিচাকে গুচি আহিলে। চিনেমা চাব পিছদিনা টো পিছদিনাটো বেলেগে খাল আ ডবুলটো সিঁচি দিলে মাগুৰে মাগুৰ পালে। মাগুৰ মাছ খোৱা ঐ।
আহ, হুহুহু হুহুহ হিহ। উ তাৰ পিছত।
ই চিনেমা চাব পিছদিনা তাক গালি পাৰিছোঁ তাক।
তাই নেকি?
হয়।
অহ।
তাৰমানে সি গুচি আহিলে, মাগুৰগিটা বেলেগে লৈ গল মাগুৰ মাছগিটা।
হিহিহি মানে এই টিভি চাবৰ কাৰণে মাগুৰ মাছ এৰি আহিছে।
এৰি আহিছে, অলপ আছিল আৰু সিচবা বাকী অলপ আছিল।
অহহ
নিছা তাৰপিছে বেলেগে সিঁচি লৈ গ'ল।
অ বেলেগে মাছবোৰ পিছদিনা বেলেগে লৈ গ'ল অলপ আছিল পানী সিহঁতে অলপ সিঁচি লৈ গ'ল লাইটেদি দি।
অহ
হুম। তাৰ মই পিছদিনা তাক গালি পাৰিছো আৰু। হয় এক দম লগৰে আৰু লগৰ ল'ৰা তাৰ পিছত সি আৰু কি ক'ব সিচ চিনেমাৰ চাব সি, চিনেমাৰ ইমান ভাল।
উম আগতে চিনেমা গ'লে মানুহবোৰ পাগলা আছিলে, পুৰা এনেকা পুৰা
তুমি খন হয়।
বহী পুৰা উম আহ চাইছিলে।
চাইছিলে আৰু আগতে তোমাৰ এই আমাৰ ইয়াত মানে কি তোমাৰ আগতে গাঁৱত কিবা ভোজ বিয়া - চিয়া হলে ৰাতিতে মানে তোমাৰ টিভি দেখাইছিল, চিদি যি আছিল।
হ চি দি অ, চিদিয়ে চাইছো মই। তোৰ চি দি, চি দি বা চি দিত চি দিত চাৱা নে?
চিদি চাইছো, চিদি আছিলে আমাৰ। তোমাৰ ফেনৰ আৱাজটো আহি আছে।
এ?
অ এতিয়া আহিছে আৱাজটো।
আহিছে নে? উম, উম কি বুলে চি দিৰ, চি দিৰ চি ডি চাইছো বা চি ডি টো বহুত চালো, চি ডি ধুনীয়া ধুনীয়া কেছেট কিনি আনো। তাৰ পিছত আহ তাৰ পৰা চাও, ভাল লাগে।
কেচ, আমি কেচেটবিলাক ভাড়াত আনিছিলোঁ তেতিয়া।
আমিও ভাড়াত আনিছিলো বি এটা কেছেট ত্ৰিশ টকাকে, ত্ৰিশ টকাকে
আমি পোন্ধৰ, দচ টকাতে আনো।
আমাৰ ইয়াতে ত্ৰিশ টকা লৈছিলে।
হয়, এনে চি, কি কি চাইছা কেছেট? কেছেটত কি কি, কি কি চিনেমা চাই পাইছোঁ।
এনে কন্দা চাইছিলোঁ দুহেজাৰ বাৰত যি ভূমিকম্প আহিব বুলি হালা আছিলে। সেইটো মুভি চাইছিলোঁ, কেনেকা দুনীয়া খতম হ'ব। ই বৰ তেতিয়া আমি যি পাৰ্টি কৰিছিলোঁ। দুহেজাৰ বাৰত দুনীয়া খতম হ'ব এই মাংস ক'ব না ঐ ধাৰে লয় এ বিৰাট পাৰ্টি। আমাৰ গাঁৱৰ আমাৰ খুৰাহঁতে চব আহি গৈছে আজি। ত' আমি মৰি যাম দুইহেজাৰ বাৰ। আজি লাগিবই এই খুৰাহঁতে আহি পুৰা খাইছোঁ।
হয় হয়। আমি হেৰি চাইছিলোঁ এই জানি দুুছমন যে চিনেমা এখন আছিল অক্ষয় কুমাৰৰ। চানিদেৱল, চাইছানে। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।